হেল্ল'
অ শুনাপাইছা। অঁ অঁ
অ। কি কছিল ন। কিবা কৈছা নেকি।
নাই কোৱা একো একো।
অকে অকে।
হে ফুৰিবলৈ যোৱা জেগা পাইছা নেকি বিচাৰে।
ফুৰিব মই মই। এডখৰ জগা ঠিক কৰিলো। ঠিক মানে মইহে কৈছো আৰু। ইয়া পাছত ৰাইজে কি কয় মই তোমাৰ মিজোৰাম যাম বুলি ভাবিছো তাৰপিছত মিজোৰামৰ পৰা আইজল চিটিখন অলপ চাওঁ বুলি ভাবিছো যথেষ্ট। ত আহি আছে মানে এইকেইদিন ইনষ্টাগ্ৰামতাজেন তুমি কিবা ভাবিছা নেকি।
মোৰ জেগালৈ কথা নাই ভাল জেগা এটাত কৈ দিম মোৰ কথা মানুহক লৈহে মানে মানুহ হ'লে মই ওলাই দিম মানুহ লাগিব ন এনেই জেগা তো হৈ যাব মানুহ নাই মানুহ গোটাব লাগিব মানু্হ তালৈ গ কৈ দিম বাকী এনেই বেলেগত যোৱাতটো তেনেকে নাই যদি স্কুলৰ পৰা নিয়ে তেতিয়া তাতে যাওঁ আৰু
অ অ মই মানে এনে ভাবিছো
খিনিৰ লগত এপাক যাব লাগিব
উ উম মানে মোৰ বান্ধৱী এগৰাকী আছে তাই তাৰ পিছত নেক্সট মোৰ লগৰ এজন আছে লগৰ এজন ৰ বান্ধৱী এগৰাকী আছে তেওঁলোকক কৈ চাম তাৰপিছত তেওঁলোক যদি নাযায় মোৰ বান্ধৱীজনীৰ হেৰি কি বুলি কয় তাইৰ লগত দুলিয়াজানত কম বুলি কৈছে তায়ো কৈ চাব তেনেকে মইয়ো কৈ চাম যদি মানুহ কেইজন ওলাই যায় তেতিয়াতো মানে একদম হৈয়ে আছে বুলি। ক পাই গোটেইখিনি বছ কৰিব লাগে যাব লাগে আৰু মানুহৰ অসুবিধা হয় আচল
তোমালোকক মানুহে ইমান ভাল নাপায় নেকি? তোমালোকক বোলে ইমান মানুহে ভাল চাল নাপায় নেকি?
মানুহে ভাল নাপায় নহয় একচোৱেলি কথাটো
অ আচে আহ
ক কথাটো মানে কি হ'ল ইমান এটা তেনেকুৱা বন্ধু বাৰ প্ৰকত নাই ঘূৰি ফুৰা ধৰণৰ উম
কোৱা কোৱা শুনি আছো
উ তাৰ পিছত ধৰি ল তোমাৰ ইমানটা বন্ধুভাৰ্গৰ নাই তাৰপিছত তাৰ পিছত আৰু প্ৰথম কথাটো কি হ'ল মানে দুয়োজন বেলেগ বেলেগ হৈ গ'ল মানে দুয়োজনৰ বন্ধু বান্ধৱোৰ অলপ বেলেগ বেলেগ গতিকে মানে সেইকাৰণে আৰু অকণমান মানে হেৰি হৈ যায়। একো নাই হব এইটো চেষ্টা কৰি চাম কি কথা আছে ক
সেই ইমান কথা আছে আৰু ক কথা
মোৰ একো প্ৰব্লেম নাই মোৰতো ধৰি লোৱা বন্ধু বান্ধৱ জুনেই নহয় মই ধুনীয়াকে
অ নহয় নহয় বন্ধু ভাগৰ যোনেই নহয় মানে বন্ধু ত কোনো নোলায়ে ন সেইটোহে কথা যোনে নহলে ত যোনটোতে গৈ দিব ময়ো গৈ দিম যোনটোতে যাৰু লগত গৈ দিম কিন্তু বন্ধু বান্ধৱ নোলায়ে ন কথাটো সেইটো এ আৰু
সেইটো এবাৰ সুধি চাও কৰি চাও
আৰু মোনাইলি মানে কি হ'ল আজিলৈকে মানে এবাৰহে সুধিছো আজিলৈকে তাকো সোধায়ে নাই আকৌ ইমান তেনেকে গৈ থকা নহয় ন গৈ থকা মানুহৰ ফ্ৰেণ্ডটো থাকে অলপ তাৰপিছত তুমি কোৱাচোন তুমি নমবাৰ
মইতো ৰলত দেখি থাকো ভাল লাগে ভালেই বাকী আৰু দেখা যাব কি হয় যাব পাৰিলেতো ভাল লাগিব মোৰ লগৰ ছোৱালীবোৰ গৈয়ে থাকে গ্ৰুপ কৰি কৰি সিহঁতবোৰ গৈছে আইজলত দলঙৰ ব্ৰীজৰ ওপৰত ফটো দি থাকে
অহ । হাইজডোখৰ ধুনীয়া ট্ৰেকিং জেগকাও আছে
আহ ধুনীয়া জেগা
উম
যাব পাৰিলে । দেখ টিউচন যাম এতিয়া যাব -যাব পাৰিলে ভাল।
চাবলগীয়া আমাৰ নৰ্থ ইষ্টতে বহুত ধুনীয়া- ধুনীয়া জেগা আছে। প ককাইে
সেইয়াই আৰু
তোমালোকৰ স্কুল কলে দিব।
আঁহ ', অহ', ছিকিম বা দাৰ্জিলিং কোনোবা এখন হলে
আচ্ছা- আচ্ছা তাৰ পাছত মানে পইচা কেনেকে তোলা হয় কেনেকে কি কৰা হয়।
আইডিয়া নাই নহয় ষ্টুডেন্ট খিনি এতিয়া ষ্টুডেন্টটো কম ন আমাৰ ইমান ষ্টুডেন্ট নাই। গতিকে জানো কি কৰে ষ্টিচৰ চৰপা লব চাগে এতিয়া কিমান কি কে লয়।
অ',
নে - নে মানে কৈ আছে ন প্ৰতি বছৰে এটা ট্ৰিপ থাকে বুলি কৈছে মানে প্ৰতি ইয়াৰলি এটা ট্ৰিপ দিয়ে।
অ ', কেইটামানৰ মালিকৰ ফালৰ পৰা দিয়ে।
নাই মই নাজানো প্ৰতি বছৰে এটা ট্ৰিপ দিয়ে বুলি কৈছে যে সেই ট্ৰিপ দিয়া ট্ৰিপটো টিচৰচে এতিয়া পইচা দিয়ে নে নিদিয়ে মই নাজানো দেই। মম তে নল'ব চাগে
উম
সেইটো তেওঁলোকে দিব তাৰ পৰা উম বাকী খিনি পাৰ্চনেল খৰচ খিনি পাৰ্চনেল
এতিয়া পাচনেল খিনি বাৰু হেৰি বাকী বাও অহা যোৱা বা থকাাতটো যদি সুবিধা কৰি দিয়ে বাকী খিনি ইমান দিগদাৰ নাই কিমানো পইচা যাব
সেইটোৱে
খোৱা ধৰি লোৱা এহেজাৰ কিমান টকা বাকী ফুৰা চকাত দুহেজাৰ টকা খুব বেছি তিনি হাজাৰ টকা যাব
উম উম মেইন খৰজ যোৱাৰ আগত হব ন বস্তু কিনা কিবা কৰা কাপোৰ কানি কিনা ঠাণ্ডা জেগাত সেইবোৰতো লাগিব অ
এটা ধৰি লোৱা তুমি পানী কাপোৰৰ এটা জেকেট লব লাগিব তাৰপৰা
এ ল'ম ল'ম মই ঢেৰ ল'ম কিবা কিবি বা মোক মই যদি যাবলৈ পাও মই‌ ওৱান টায়েম যাম মই ওৱেটো নকৰোন টিপ টো মোক চ ল মই বুত এযোৰ ল'ব লাগিব মোৰ বহুত এযোৰ চাইো থোৱা হয় আছে
অ বহুত ল'ব লাগিব তাৰপ ত ধৰিলেও ভেক্সিত ঠান্দা বস্তুৱে ল'ব লাগিব ধুনীয়া ধুনীয়া জেকেট চেকেল তোমাৰ এনে ৱেট কিমান আছে
চিচটি ওৱান
তোমাৰ হাইট কিমান আৰু
ফাইভ ফ'ৰ ফাইভ ফৰ পই ন হা
তুমি দেখোন ঠিকেই আছা ফিভটিৱান কেজি ফাইভ ফৌৰ
হ'ল জানো
অহ ', ইয়াটো ফ, ফৰ্টী -ফাইভ ফৰ্টি কেজিৰ ভিতৰত যদি ভাবিছা, হেল্ডি, থাকিম সেইটো ভুল ভাবিছা, তোমাৰ হাইড টো যিহেতু ফাইভ-ফ'ৰ এটা ধুনীয়া হাইট আছে ফাইভ ফ'ৰ-ফাইভ- ফাইভ, তাৰপিছত ফাইভ' ফৰ্তি, ফিফটি -ওৱান কেজি তোমাৰ ৱেইট আছে।
আগতে মই মানুহক মোৰ উ, হাইট ফিফটি -ফৰ, মোৰ ৱেট, মোৰ হাইট ফাইভ-ফৰ, মোৰ-ৱেট ফাইভ -ফৰ এনেকে কওঁ। এতিয়া মোৰ হাইট, ফাইভ -ফ'ৰ, ৱেট ফাইভ-ওৱান হৈ গ'লগে,
হয় একো নাই, একো নাই।
মানে ৱেটটো তাতকে কমিলে মোৰ বেমাৰ হব যেন লাগে। কিন্তু কোনো দেখাতকেলে হোৱা নাই জানো দেখাতটো হব লাগিব ন',
সেইটো একচুৱেলি, এটা ভুল কনচেপ্ট মানুহৰ মানুহৰ কেলষ্টলে মানুহৰ ৱেইট নবহে বুজিছা ন', ভিতৰত সোমাই থকা সেই হাৱা-খালে খিনিৰ ৱেইটটো নবহাই মানে কেলস্থলে। হয়টো চাগে তোমাৰ অকমান, কেল বাঢ়ি আছে কিন্তু তোমাৰ ৱেইটটো ঠিকেই আছে ৱেটটো আৰু এক কেজি বা দুই কেজি বাঢ়িলেও একো প্ৰব্লেম নাই
এই কেলেষ্ট্ৰল কেনেকে কমাম ন মই?
সেইটো তুমি অকমান আৰু তোমাৰ খাদ্য বস্তু খিনি ধৰি লোৱা ঠিক কৰি তুমি খাদ্য ঠিকেই বাৰু খাদ্য বস্তু খিনি ঠিক কৰি অকমান এক্সাৰচাইজ কৰি তেনেকেই আৰু
নে জানো আৰু দেই কি হ'বলৈ গৈ আছে আৰু দেহাবোৰ একো বুজিয়ে নোপোৱা অহ ফুৰ্তিতটো কিবা মাল নিউট্ৰেচনত ভোগা যেন দেখি বহুত বেয়া দেখি মোৰ লগৰ এগৰাকী আছে তাই মানে খোৱা বহুত তাই ৱেট বহুত কম ফৰ্টি এইট নে কিমান তাইক ইমান বেয়া দেখি ইমান কেটেঙা দেখি,
উম সেইটোৱে টো
মানুহ শকত হ'লেও ইমান বেয়া নেদেখি যে বেছি খিনাই গ'লে বেয়া দেখি খিনাই গ'লে যে মানুহক মৰা স জকাটো নিচিনা লাগে ।
একো নাই হৈ যাব। তাৰ পিছত দৰকাৰ হলে ঘামিব লাগে নে মানুহ খুব ঘামিব লাগে ঘামিলে ভাল, কেলষ্টত বাৰ্ণ হয়।
অ হ সেইটো হয়।
উম
বা ইমান ইমান জ্বৰ থকাৰ কাৰণে ইমান হেভি হেভি পাৱাৰৰ টেবলেট দিছিলে। এণ্টিবায়টিক লোৱাত খোৱা এতিয়াও মানে মোৰ নিচাই ফতা নাই দেই
তোমাৰ?
দে নিচা তোৰ অ ত আৰু এটা কথা দেই মোৰ এণ্টিবায়টিক কেইটা কিবা চাইড এফেক্ট কৰিছে নেকে মোৰ চকু কেইটা বহুত ফুলি গৈছে মোৰ চকু কেইটা কিবা ফুলা ফুলা ৰাতিপুৱা গুটেই ফেচকুৰীয়ে চাহি ধৰি থাকে মোৰতো কেতিয়াও মোৰতো কেতিয়াও চকু এনেকে ফেচ কৰিয়ে ধৰি নাথাকে থাকে মোৰ কিবা
সেটো চকু জাল বান্ধে বুলি কয়।
চকুত আৰু চকু কেইটা ফুলি গৈছে
জালটো মানে চাপজ তোমাৰ যদি জ্বৰ থাকে বা শৰীৰৰ ভিতৰত যদি কিবা তোমাৰ বেমাৰ আজাৰ হৈ থাকে আৰু সেই তেতিয়া মানে তোমাৰ চকুত ৰাতি পানী ওলাই সেই পানী খিনি কিহৰ পৰা ওলাই জানে নে সেই কুট কিবা সোমাই থকা দিনটো ঘূৰি ফুৰা ধূলি বালিৰ পৰা সেই পানীখিনি লগ হৈ গোট বান্ধি যায়। তোমাৰ ভিতৰত জ্বৰ আছিলে কানে সেইটো তেনেকুৱা চিচতেম।
নাই এইকেইদিন সদায় হৈ যায় ৰাতিপুৱা।
জ্বৰ আছে বহুত খিনি জ্বৰ আছে ধৰি লও
উম এতিয়া হ'ব অকমান কৈ দিওঁ
কেয়াৰ লেচ, অলপ।
হু